অ'কি কৰি আছা? কি কৰি এ মই এনে পথাৰৰ ফালে ওলাই আহিছো।
অ' কি ধান চাবলৈ গৈছে নেকি ধান খেতিত?
ৰোৱা পা যোৱাই নাই এদিনো বোলো চাই আহোঁগৈ বোলো আহিছো। চাই থাকিব লাগে, অ' সেই গৰু ছাগলীৰ যি উৎপাত।
অঁ
কঠিয়া কি আধা, শেষ হোৱা নাই আছেগৈ, ৰুবলৈ। দ খিনিহে ৰোৱা গৈছে বাম খিনি আছেই।
অ' কঠীয়া কেইডাল
চাই থাকিব লাগে, অ' অ' নহলে গৰু, ছাগলী দিগদাৰ। ধেই গৰু-ছাগলী এৰি দিয়ে।
অ'।
বাকী, পৰিয়াল, পোৱালী পৰীক্ষা শেষ হ'ল।
অ', পৰীক্ষা শেষ হ'ল।
ক'ৰবাত যোৱা প্ৰগ্ৰাম ওলাইছে নেকি?
যাব লাগিব, এই গৰম বন্ধতে, মই বৰদোৱা ফালে যাম বুলি ভাবিছো। আকৌ হেৰি, দেওশা
দেওশাল মন্দিৰত অ', বহুত দিন যোৱা নাই নহয়, অ'।
যাব লাগিব।
আমাৰ এও পৰীক্ষা নাই, পৰীক্ষা শেষ হ'লে, যাম, যাম বুলি কৈ আছে। একেলগে যাম পাৰিম দিয়া। অ', বৰদোৱাতে যাম দিয়ক, একলগে অ', খোৱা, খোৱা- বোৱাকে যাম ন। খোৱা-বোৱাকে যাম আৰু।
অ', নিৰামিষ
নিৰামিষ ভাত খাই গুচি আহিব পাৰি।
অ', দাইল বনাই, তাৰপিছত আকৌ কিবা ভাজি, নিৰামিষ ভাজি এখন, বনালেও হ'ব। এনেকে খাই কৰি ভাল লাগিব।
বাহতো যোৱাৰ কথা কৈছে, একেলগে সৰহ মানুহ হ'লে ভালে লাগিব।
সৰহ মানুহ হ'লে ভাল লাগিব, প্ৰকল্পতো চোৱাই নাই নহয়।
অ', আমি ওচৰতে থাকিও দেখা গৈ নাই, বহুত দূৰৰ পৰা, দূৰৰ পৰা মানুহ আহি চাই আছে।
অ', একে ডাঙৰ, ডাঙৰ গাড়ী লৈ, লৈ আহি চাই যায়হি, আমাৰ ইয়াতে গাঁওৰ মিতিৰৰ এ এবাৰ আহিছিলে, এই লখিমপুৰৰ পৰা
অ'।
এ সিহঁতে চাই গৈছে হি ৰাতি থাকি। অ'। এই প্ৰকল্পটো আজিলৈকে দেখাই নাই গৈ নহয়, যাব লাগিব। ওচৰতে থাকিলে আজিলৈকে দেখাই নাই গৈ, উম, ফাকুৱাত গৈছ ছিলো, কিন্তু সেই প্ৰকল্পৰ ওচৰলৈ নগ'লো আৰু। বন্ধ আছে বুলি কৈছিলে যে, অ', দুৰ পৰা চাই গুচি আহিলো, অ', অ', নাই হোৱা। মানে ই বাহিৰৰ পৰাহে চাব পাৰি আৰু। ভিতৰত সোমাবলৈ, অ', সোমাব দিয়া নাই।
অ', অ'।
তাত ধুনীয়াকে ডাঙৰ শোল এটা বনাইছে।
অ'।
তাৰপিছত তাল
অ'।
আৰু বহুত কিবা, কিবি মূৰ্তি বনাইছে নহয়, মোবাইলতে দেখিছো।
সেইয়া মোবাইলতহে দেখি আছো, এনেই সঠিককে দেখা গৈ নাই এতিয়াও।
সেইয়াই যাব লাগিব।
যাব, যাম বুলি ভাবিহে আছো মানে গৰমৰ বন্ধতে।
অ'। এ বন্ধতে যোৱা হে গ'লেহে যোৱা হয় আৰু নহ'লেতো আও স্কুল বহা দিনত যাব উম। ঘৰৰ কামো থাকে।
তেতিয়া অলপ পথাৰ-চথাৰ আজৰি আজৰি হব।
অ'।
ৰুবা-বোৱা।
অ'।
এতিয়া দ-মাটিত উম, বৰা ধানকে লগাইছে। হাজাৰি বুলি কয় ধানটো পানী মানে বেছি হ'লেও মানে নমৰে ধানটো।
অ' হয়।
যেনেতেনে হ'লেও মানে গুটি ওলায় আও, যদি বানপানীও হয় তথাপিও
দ' মাটিত বাও সিচিব পাৰে হবলা নহয়?
অ' বাও সিচাত থাকি মানে ৰুই দিলে কেইটামান ধান পোৱা যায়। অ' বাওতো ইমান ঠিক নহয়। ৰুই দিলে মানে ভাল আও, তেতিয়া কাটিবও মানে ধুনীয়াকে প্লেইন হৈ পৰি থাকে। ধুনীয়াকে এক চাইজত, এ বাও সিচিলে খিছিং মিচিং হৈ থাকে কাটিবও দিগদাৰ লাগে। আৰু কাটা মানুহো দিগদাৰ পায়।
অ' দিগদাৰ হয়েই। ইফাল-সিফাল হৈ পেলাই পৰি থাকিম অ'।
ধুনীয়াকে একেবাৰে লাইন লাইনকে পৰি যাব আ।
অ' আমাৰ বড়ো খেতি কৰিলো, শালিটো নকৰো আই বোৰত তে' মানে বহুত কষ্ট হল যে। এইটো মানে আৰাম হ'ল।
ধানলৈ কাৰিবা চাগে।
অ' বড়ো ধান হ'লে কৰিব লাগিব উম।
সেইটোতে লাভ হয় আও।
অ' বড়োধানতে কেইটামান ধান বেছি, অ সেইটোতে ধান কেইটামান অ' পানী হ'লেগে আকৌ ইমান মানে আশা নাই আও।
আশা নাই আও, যদিহে পানী হয় তেতিয়া ধান পোৱা নাযায়ে। বামবিলাকত পোৱা যায় আও দুমোন-এমোন। তাকো নি জৰ মাটি হ'লেহে, বেলেগৰ হ'লে দিগদাৰ হে লোকচানে হয়। তুমি সেইকেইটা ধান পাবা, আকৌ তাকে ভাগ কৰিব লাগিব।
অ' আধা-আধাটো দিব লাগে চাগে, এইটো চিজনত অ'। মানে চিজনতকে আৰু বেলেগৰ মাটি কৰিলও মানে মাটিৰ মাটিৰ ভাড়াটো দিব লাগে। হয় উ বেছি নাযায়, দুমোন বা চাৰিমোন তেনেকে। উম, পাছে মেচিনৰ ভাড়াটো বাকী খিনি চব নিজৰে হয় গৈ। উম, পালো কেইটামান ধান তেনেকে।
ত্ৰিশ-পয়ত্ৰিশ মান পালে চাগা, পালে চাগে।
অ' অ', সিমানে পালো দুবিঘা কৰিছিলো নহয়। উম, আ অঁ কেইটামান বেছিলো। আ আছে আৰু ঘৰত খাবলৈ। ইমান বেচা নকৰো বেচা হেৰিটো নকৰোৱে মানে।
ব লগিবই আও
অ মানে এ এই পথাৰত যে যিবিলাক খৰচ হয় সেইটো খৰচটো উলিয়াই পেলাই অ সেইটো খৰচটো উলিয়াই লোৱা।
কৰিবই লাগিব।
উম।
ধান বেছি আকৌ ধান খেতি কৰিব লাগিব বা আকৌ খেতিত লগাবই অ। খেতিত লগাব কাৰণে বেচা যায় আ।
অ সেইয়াই। খাবলৈ কাৰণে নহয় অ থৈ পেলাই অ এইকেইটা বেচি পেলাই মানে যিখিনি
সেইখিনি খৰচ হয় অ।
সেইখিনি খৰছ ওলালে অ। উম উ।
বড়োধান কৰিলেটো
এনেকে কৰিব লাগিব তেতিয়াহে। মিলেগৈ নহ'লে অ অ। চাউলো আজিকালি যি দাম হ'ল অ।
ধান বেচিলেহে দাম নোপাওঁ কিন্তু চা চাউলত দাম আছে, ধানৰ ইমান দাম নাই এতিয়া।
হুম চাউলৰ এক কেজিতে এতিয়া একে কম দামতো মানে আৰু হেৰি চলিশ টকা, পঞ্চাশ টকা তেনেকুৱা দামী খিনিৰো আছেই। উম একাৰণে নিজে ঘৰতে কেইটামান কেইটামান। কৰিম আৰু বোৰ খেতি টোতে হুম। অ বাকি বজা।
বজাৰ ফালে যাব লাগিব।
অ ওলাই আহিব একেলগে যাম। উম। মানে পাচলি কেইটামান বজাৰ কৰিব লগা আছে আৰু দোকানৰ পৰা।
অ।
দালি, আলু কিবা কিবি আনিব লাগিব যে।
অ।
সেই কাৰণে যামআওঁ।
অ মই যাব লাগিব কাপোৰ ক কাপোৰ কাণে লগাইছে নে নাই। কাপোৰ কানি লগোৱা নাই মই ইয়াৰ হেৰি ববিন চবিন লৈ থৈয় দিছো সূটা আনি পেলাই। লগাম আৰু এই হাতৰ চোৱাটো গৈ লওক বোলো আৰু ধান কেইডালো ৰুব আছে যে অকন ৰুই লওঁ।। আৰু তাতে বোলো লগাম বুলি পেলাই মানে থৈ দিছো ববিন লৈ কৈ।
অ। মই মই লগাইছিলোৱেই। মানে উ চৈধ্যয়খনমান লগাইছিলো যে।
অ।
অ দহখন মান হ'ল বাকী চাৰিখন আছে যে।
অ।
অ', সেয়াই মানে, সেইকেইখন এতিয়া সাতৰ চুৱা হৈ আছে যে সেইকাৰণে বোৱা নাই আৰু। সেই কেইখন শেষ কৰি পেলাই
এনেই সাতৰ চুৱাত সাতৰ চুৱা তোমালোকৰ সেইপিনে মানা নে?
অ' মানো।
অ', এনেই কাপোৰ চাপোৰ মানে কাপোৰ চাপোৰ নবোৱা মানে?
অ' কাপোৰ নবও পথাৰত ধান নোৰো
অঁ।
তাৰ পিছত মানে গছ গছনি এইবিলাক কটা কুটা কৰিব নালাগে, মাটি কাটিব নালাগে তাৰপিছত আকৌ তিনদিন হ'ব নহয়। তিনদিন। তিনদিন পালো আমি? তিনদিনৰ দিনাখনে গোটেই কাপোৰ কানি তিয়ন ভিজন কৰি মুৰ গা ধুই পেলাই তাৰ পিছতহে মানে কাম বন বিলাক কৰা যায় আৰু। নহ'লে নকৰো, অ' হয় নেকি?
উম।
সাঁতৰ চুৱাটো গ'লেহে মানে ধান চান লগোৱা যাব আৰু।
অঁ। এ অলপ নিয়ম নীতি বিলাক মানিব লাগে ন? উম।
আগৰ দিনত বেছি আছিলে কিজানি? এতিয়া তথাপিও অকণ মানুহে কমাইছে।
অ', আগৰ দিনত এনেকুৱা শুনিছো বোলে সাতৰ চুৱা লাগিলে মানুহে মাটিত ভৰি নিদিয়ে।
অ' আজি দেখা নাই, আমিও দেখা নাই। বাৰু মানুহ মুখত শুনাহে আৰু।
অ' আগৰ দিনৰ বুঢ়া বুঢ়ী মানুহ বিলাকৰ মুখত শুনা যায় অ'।
নিজে দেখাও নাই আৰু মানে কৰি পোৱা নাই আৰু।
অ' এই মানে সৰু যেনে তেনে পালো আৰু নিয়ম বিলাক। উম, যিখিনি কৰিবলগীয়া।
উম।
উম। চাদৰ, ইয়াৰ পিছত মই হেৰি কাপোৰ চাদৰ লগাম, দিয়ে যদি দিব পাৰিব। অ' বগা ৰঙৰ চাদৰ অ'। মাছেজ সুটা লগাম বগা ৰঙৰ।
আ দাম এক কেই হ'ল বুজিছা?
অ' চব সুতা একে দামেই হ'ল নেকি? অ'।
সুটাই লগোৱাই ভাল। সৰু সুটা খন মানে গৰমত পিন্ধিব ভাল আৰু পাতলা পাতলা হয় যে।
অঁ, সৰু সুতা চাদৰ কেনেকৈ লগাই মই ভালকৈ নাজানো নহয়?
মই জানো অকন অকন।
অ', কেনেকে কি কৰে কিবা ভাতৰ মাৰ দি মা দিয়ে কেনেকে কৰে জানো মোক কৰি পোৱা নাই মানে।
এ সূতা খিনি মানে আনি পেলাই অকন ধুই পেলাই এদিন এ ৰাতি তিয়াই থব লাগে আৰু।
অঁ
তিয়াই পেলাই আৰু ভাত বা এনেকে হেৰিয়া কি বুলি কয়, এই আটা নহ'লে বা ময়দা দি পেলাই মানে সূতা খিনি দি সিজাব লাগে আৰু,
অ
গুটি খিনি সিজাই পেলাই তাৰ পিছত সেয়া আঠা আঠি টাইপৰ হৈ যায়গৈ যে, তেতিয়া মানে আৰু কিবা ন নেতা আছে নেতাই তেনেকে তেনেকে নেতাই পেলাই,
উম
ৰ'দত দিব লাগে। পেলাই তেতিয়া ববিনত ল'ব লাগে আৰু নেদা দিলে মানে ভাল, কাপোৰখন মানে টান হয়।
অ নেতাই পেলাই তাৰ পিছত ববিন ল'ব লাগে মানে শুকুৱাই পেলাই অ অ,
নেটাা দিলে মানে কাপোৰখনো ভাল হয় আৰু পিন্ধিও আৰাম লাগে ধুনীয়া শিলখিলিয়া হয় মানে।
অ সেই সৰু সুটা কাপোৰখন আক পিন্ধি বৰ ধুনীয়া লাগে। মই আগতে মায়ে লগাইছিলে তেতিয়া দিছিলে নহয়। সেই হেৰি লো আৰু এতিয়া মই নিজে নাজানো যে এইখিনি কৰিবলৈ,
অ
অ
মাছেজ খথাটো বা একো হেৰি নাই মেহনত নাই মানে ইমান। খালি আন আনিয়ে মানে আৰু ববিন ল'বহে পাৰি আউ। লাগে আৰু সৰু সূতাতহে এখন,
অ এই মাছে সূতা টোকে লগাই থাকো। মাছেজ সূতা, থাইনেল সূতা, তাৰ পিছত পকোৱা সূতা।
পকোৱা সূতা সে ফাইনেল সূতাৰ দামটোহে নাজানো এনেই, পকোৱা মাছাই,
অ ফাইনেল ফাইনেল সূতাটো মানে সেইটো কেজি হিচাপত আনিব লাগে। অ তেনেকুৱাকে আনিব লাগে।
আৰু এযাত সূতা ওলাইছে দেখিছানে বাৰু হেৰি মুগা ৰঙৰ নিচিনা কি।
অ'অ'
কিবা এক কেজিত কেইযোৰ আহে।
অ' চাৰিযোৰ নে কেইযোৰ আহে নহয়।
অ' অ'সেইটো সূ অ' আমাৰ ঘৰত মা লগাই আছে। অ'
অ' ধুনীয়া লাগিছে ক। মানে তাত কফি ৰঙৰ ফুল তুলি দিছে যে। অ'দেখিব বৰ ধুনীয়া লাগিছে।
হয় সূতাটো কিন্তু বৰ ধুনীয়া লাগে দেখিবলৈ।
অ'
অ' মইও তাকে ভাবিছো এ, অ'এ'চাদৰ খিনি বোলো হোৱাৰ পাছতে মই বোলো সেয়া। আনি পেলাই লগাম বুলি ভাবিছোঁ।
চাদৰ খিনি মই চাদৰ খিনি বও নহয় বগা তাপিছত, আপুনি মানে সেই মুগা ৰঙৰ সেই তেনেকুৱা লগাক।
অ' অ'তেনেকুৱাই হ'ব তেতিয়া ফলন ফলন নিচিনা হ'ব।
অঁ অঁ'।
মোৰ মানে দেখি অঁ'।